হেল্ল', অ এনে আছো। তুমি?
আছো এনে ৰবা। অ, উম ভাত টানি
অ, ভাত-পানী খোৱা নাই ৰবা। তুমি খালা?
উম। নাই, নাই খোৱা এই নাই মানে অহ তোমালোকৰ যে ফেয়ৰৱেল হৈছিল
অ
তাৰে বিষয়ে অলপ কবা নেকি?
আচ্চা, বিদায় অনুষ্ঠানৰ বিষয়ে ন? অ বাৰু অ অকে। আমাৰ ফেয়াৰৱেল মানে বিদায় অনুষ্ঠানটো অ, যিটো আমাৰ মেইন মানে পৰীক্ষা হয় ন
অ'
সেইটোৰ প্ৰায় এমাহ মান আগত অনুষ্ঠিত হৈছিল চাগে। সৰস্বতী পূজাৰ পিছে- পিছে হ'ল চাগে দেই। আৰু তাত মানে একদম এ কি আৰু ৰাতিপুৱ পাৰ পৰাই হল। ৰাতিপুৱা বুলি নহয় এমাহ মান, যেতিয়াৰ পৰা কৈছে স্কুলত যে তোমালোকৰ ফেয়াৰৱেল হ'ব ইমান তাৰিশাই তেতিয়াৰ পৰাই আমাৰ মানে, হেল্ল' হেল্ল' হেল্ল' হেল্ল'
তাৰ পিছত অ, তোমালোকে এ তোমালোকৰ বি উ নে এ তে তেতিয়া কি কি কৰিছিলা ফেয়াৰৱেলত বিদায় সভাত
নাচিছিলো আহ মোৰ আহ বহুত কেইটা ল আহ লগে গানো গাইছিল কবিতা আবৃত্তি আৰু বহুত যেনেকে নাটক বিভিন্ন যোনে আহ যোনে মানে যাৰ যাৰ যি অ টেলেণ্ট আছে বুলি ক'ব পাৰি আৰু সেইয়ে কৰিছিল আৰু হুমচ আৰু আ তোমালোকৰ ফেয়াৰৱেলৰ কথা কবা নেকি অলপ
তাৰপিছত তোমালৈ তোমাৰ দুখ লাগিছিল নে
অ লাগিছিল অ বহুত দুখ লাগিছিল যিহেতু্ ক্লাছ অ ষষ্ঠ শ্ৰেণীৰ পৰাই একেখন স্কুলত পঢ়ি বহুখিনি আ মেমৰিজ আ লগ হৈছিল একেলগে বহু খিনি বহুত লগ আহ লগ বহুত লগ ভাল লগ লগ পাইছিলো সেইকাৰণে ভাল লাগিছিল বাৰু
হেল্ল'
অ কোৱা হেল্ল'
মই তো ক'ব গলে মোৰ ফেৰৱেলৰ কথা আহ মোৰ মোৰ বহুত বেয়া লাগিছিল আৰু মানে আমাৰো বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হৈছিল আমাৰ তাত বহুতে ফূৰ্তি ফাৰ্তা কৰিছিল আৰু বহুত ইমচনেল আৰু বহুত তে দুখ সু হৈছিল দুখো হৈছিল বহুতৰ যে ইমান দিন পঢ়াৰ পিছত এখন বিদ্য়ালয় এৰি যাব হব এ তোমালোকে এনে কি কি কৰিছ বোলে তোমালোকৰ বিদ্যালয় উ মানে বিদায় সভাত
বিদায় সভাতো অ চবে বিভি যোনে যি যি আহ পাৰে আৰু তাৰে কৰিছিল কিছুমানে কবিতা আবৃত্তি কৰিছিল কিছুমানে গান গাইছিল কিছুমানে নৃত্য পৰিবেশন কৰিছিল আৰু বিভিন্ন ধৰণৰ নাটক কৰি ছিল আৰু আমাৰ যিবিলাক সে শিক্ষক আছে হয় শিক্ষক আছে সেইবিলাক শিক্ষক শিক্ষ য়িত্ৰীয়েও বিভিন্ন এ নিজৰ অ পাৰদৰ্শিতা দেখাইছিল তেওঁলোকে যি-যি পাৰে আমাৰ যিজন বায়লজি তেতিয়া ছাৰ আছিল সেই ছাৰজনেও
তোমালোকক কিবা-কিবি দিছিল নে? মানে তোমালোকে, শিক্ষক বিলাকক কিবা দিছিলানে উপহাৰ, তোমালোকৰ ফালৰ পৰা?
অ। অ, দিছিলো অ, শিক্ষকসকলক অ, তোমাৰ
তোমালোকে শিক্ষক শি-শিক শিক্ষক বিলাকক কিবা উপহাৰ দিছিলাতে?
অ, দিছিলো গামোচা দিছিলো তেওঁলোকক, আৰু এটা মমেন্ট টান দিছিলো। অ।
আচ্ছা। উম।
আৰু, আৰু কোৱা?
অ। তোমালোক, অ', আৰু কি কি কৰিছিলা? আৰু? কেনে ধৰণৰ কিবা-কিবি? কৰিছিলা, কি কৰিছিলা আপালোকে?
আৰু বিভিন্ন ধৰণৰ, আমাৰ অ, যিবিলাক নৃত্য পৰ মানে পৰিৱেশ খন কৰিছিলো সেই, তাৰ-তাৰ অ, তাৰ যিটো প্ৰেক্টিচ কৰো আমি তাৰ কাৰণে বহু এমাহ মান আগৰ পৰাই আমি ঠিক অ প্ৰেক্টিচ কৰা আৰম্ভ কৰিছিলো। বক-বক আৰু বহুত অ, মোৰ মানে বহুত কিছুমান লোকে শাসনো দিছিল। তেঁওলোক অৰ, অ তেওঁলোক কেহৰুৰ পৰা কি কি পালে স্কুল খনে কি কি দিলে বিদ্যালয় খনে যিহেতু বিদ্যালয় এখনে আমাক অ পৰাই বহুত বস্তু শিকায় বিদ্যালয়খনম বিদ্যালয়ৰ পৰা আমি বহু বস্তু শিকিব পাৰো আৰু আ প্ৰথম যেতিয়া প্ৰথম যেতিয়া স্কু- স্কুলত গৈছিলো তেতিয়াতো আমি অ তোমাৰ মানে ইমান সৰু আছে ছিলো আৰু প্ৰথম স্কুলত যোৱাৰ দিনাত মই বহুত কান্দিছিলো কিন্তু লাহে লাহে যেতিয়া এডজাষ্ট হৈ গলো লাহে লাহে গোটেই সকলো অ মানে ছাত্ৰ ছ গোটেই খিনি লগৰ লগত মিলি গ'লো তাৰ পিছত তাৰছত আৰু লাহে লাহে ত দুই তাৰ বন্ধু বান্ধৱী আহ বনালো তাৰপিছ কথা মানে তুমি ইতে চলি গলো কিন্তু যেতিয়া আহিব টাইম হৈছে তেতিয়া আকৌ ইমান বেয়া লাগিছিল মানে গোটেইবিলাকক আকৌ সেই মুহুৰ্তবোৰ আকৌ মনত পৰিছে আৰু সেই আগৰ যিবিলাক স্মৃতি সেইখিনি বহুত বহুত মনত পৰিছে আৰু আহ তোমাৰ আহিবলৈ ইচ্ছা যোৱা নাই যোৱাৰ টাইমত থাকিবলৈাগচ্ছ জান কিন্তু আহাৰ টাইমত যেতিয়া আহিব ইচ্ছা যোৱা নাই
অ অ তোমাৰ তুমি বে কে তুমি আহ কোনবোৰ বস্তু বেছিকে মনত পেলাবা এই বিদ্যালয়খন এৰি অহাৰ পিছত
অ তাৰে থকা বগিলাক শিক্ষক শিক্ষয়িত্ৰী আছে অ তেওঁলোক ক অ তেওঁলোকক অ মনত কৰিম বা তেওঁলোকে য তেনেদৰে আমাক মৰম বা চনেহেৰে অ পঢ়াইছে গোটেই খি কিবাতে বুজি ন পালে বুজাই দিছ ছে। আৰু আৰু আৰু যিবিলাক মোৰ অ ডাঙৰ পা পা আছিল বা দাদা আছিল। তেওঁলোকৰ ক থা তেওঁলোকেও বহ মানে সৰু বহুখিনি বস্তু যি খিনি নাজানোঁ, সেইখিনি বস্তু শিকাই দিছে আৰু যিহেতু অ আৰু মোৰ আ যি খিনি বান বন্ধু-বান্ধৱী আছে, তেওঁলোকৰ কথাও বহুত মনত পৰে। মনত পৰিব বা পৰে, কাৰণ অ তেওঁলোকৰ লগত গোটেই অতীত কাল
আচ্ছা!
তো বিতালোঁ। অ আৰু যেতিয়া মোৰ অ মানে মোৰ ফ্ৰ লগৰ লগ বিলাকে
উম
উম আম তুমি তোমাৰ অ বি বিধায় সভাত তুমি কিবা বক্তৃতা বা কিবা অনুষ্ঠানত ভাগ লৈছিলানে? নাচ হওঁক বা গান হওঁক বা কিবা
অ লৈছ ছিলোঁ বাৰু আ মই মোৰ আ যিটো বিদায় অনুষ্ঠান আছিল তাতে নাচিছিলোঁ আৰু ভাবিছিলোঁ গান গাম বুলিওঁ ভাবিছিলোঁ। কিন্তু মই গান নাগ গালো। গান গোৱা নহ'ল বাৰু আৰু বক বক্তৃতা দিম বুলিও ভাবিছিলোঁ। যিহেতু অ সময় কম আছিল আৰু সেই সময় সেই সময়ত গোটেইখিনি ছাত্ৰ-ছাত্ৰীয়ে গোটেই খিনি মিলাব লগা হৈছিল। সেইবাবে অলপ অ কম আছিল সেইকাৰণে মানে সময়ৰ অভাৱ আছিল সময়ৰ অভাৱৰ কাৰণে ইমান খিনি নোৱাৰিলো বাৰু যিয়ে নহওক কৰিছোঁ
ভালে‌ উম কব গলেতো এয়াই এটা স্মৃতি হৈ ৰয় ন।
উম সেইটোৱে।
হক আছে নেকি যাক তুমি বহুত মানে মিছ কৰা
অ মোৰ অ যিকোনো লোক মানে বন্ধু বান বান্ধৱী কেইজন আছিল তেওঁলোকক মই বেছিকে বহুত বেছি মিছ আ মনত কৰো আৰু তেওঁলোকে যেনেকে মোৰ লগত সদায় আছে মানে যেনেকে সহায় কৰি থাকিলে যিকোনো এটা অৱস্থা ভাল হওঁক বেয়া হওঁক তেওঁলোকে অ মোক অ ইমান সহায় কৰিছে তাৰ কাৰণে মই তেওঁলোকৰ বহুত মনত কৰো
অ তোমালোকক অ এনেই বিদ্যালয় অ মানে বহ বিদায় সভাৰ দিনা কিবা খুৱাইছিল নে? খোৱা বোৱাবোৰ কি হৈছিল তোমালোকৰ?
অ খোৱা বোৱাবোৰ খুৱাইছে বিদায় সভাৰ দিনাত যিহেতু অ আমাৰ যিবিলাক এনে স্কুলৰ বাক কি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক ইমান অ তেওঁলোকো হে একেই খুৱাইছিল কিন্তু আমাক তো আমি ক্লাছ এছেম্বলীৰ যিখিনি ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকক একেলগে পিছতকে মাতিছিলো আৰু আমি তাতে মাংস অঁ পোলাও। দালি পাপ পৰ আলু ভাজি। বিভিন্ন ধৰণৰ আৰু বহুত বস্তু আছিল। অ খাই
আৰু মানে ভালে খুৱাইছে। মানে বহুত উম আ এনেই তোমালোকৰ অনুষ্ঠানটো কেইটা বজাত আ শেষ হৈছিল?
আমাৰ অনুষ্ঠানটোত
আচ্ছা
চাৰে নটা দহটা মানত শেষে হৈ গৈছিল ৰাতি। মানে চাৰে ছয়টা ছয়টা পৰা আৰম্ভ হৈছে বুলি কলেও ভুল নহয়। অ অ,
হম। ঠিক ঠিকে আছে তেন্তে, আ শুনি ভাল লাগিল তোমাৰ বিদ্যালয় খন, বিদায় হোৱাৰ কথা, তাকে, উম, ঠি ঠিকে আছে দিয়া তেন্তে ৰাখিছোঁ।
অ দিয়া অ।